অঁ কি কৰিছা, মই বহি আছো!
ময় সেই বহি আছো ভাত বনাই আছ নে নাই বনোৱা
বনাই আছে অঁ,
কিহে বনাইছে!
মাছে
আমৰো মাছে, কি মাছ!
নোজানে কাটি আনামাৰ যেন কিান
আমাৰ ৰো মাছ আনিছিলোঁ!
অঁ
তাকে, বনাই আছেঁ উম, ভোক লাগিছে ৰাতিপুৱা একো খোৱা নাই দুপৰীয়াও একো খোৱা নাই!
অঁ
তাতে খোৱা
অঁ
হেয়াই খোৱা
উম
উম
চামিল
মাছ কিহে বনাইছে! অঁ, চাওমিন খাইছিলো! পেটটো একদম বিষাই আছে!
অ এইবোৰ খোৱা ম নে হৈছোগ
উম, সেইকাৰণে ফাষ্ট ফুড বোৰ খাব নালাগে বেছি!
সেই খালি পেটত খচাৰে কৌ খোৱা নাছিলা
খাবলৈ নালাগিছিলে সেইবোৰ!
হেইটোৱে
ফাষ্ট ফুড খোৱাকৈ কো ভাত খোৱাই ভাল ন!
উম
ভা তত বহুত শক্তিও পায়, স্বাস্থ্যৰ কাৰণেও ভাল!
উম অ খাল বি নছিলিলা যে
উম
উম
মা মাছ কিহেৰে বনাইছে?
মাছ ভাজিছেহে আৰু কিহে বনাই জানো আলুগুটি সিজাই থৈ আছে।
অ।
কেনো তোমালোকৰ -
কেনেকৈ বনাব?
চোৱাইে নাই মায়ে ভাজিছে।
এনে তুমি জনাল ননে কেনেকে বনাই আগতে।
অ আগতে এতিয়া মাছ ফ্ৰাই কৰিছে নহয়।
উম।
ত তা আলুি সিজাই থৈছে।
উম।
তাৰ পিছত মাছ ভাৰ থ যাৰ পিছত- তেল সতে হেৰি পিয়াজ চিয়াজ দি দিব।
উম।
তোপালে তোাই এই আলুগুটিখিনি একদম- হানি মাল লহাল হেই গৈ-
উম।
পিটিকা কৰি মিছ পকে দি দিব ত হালধি দিব- নিমখ দিব -
উম।
অকন ভাজি পেলাই পানী দি দিব-
অহ।
ন বিলাহী আছে নে নাই জানো-
আচ্ছা।
যদি বিলাহী থাকে তেতিয়া সেই ভাজোতেনে-
অ।
বিলাহিও দি দিয়ে -
উম।
তাৰ পাছ ফাই কৰি থ ম পানী দিয়াৰ পাছ ফ্ৰাই কৰি থাই মাছ দি দিয় তাৰপৰা উ তলিবলৈ দিয়ে আৰু-
অহ।
হ যায় চাগাইক-
আচ্ছা আমাৰ জাতি লগৰ লগত গন আছে নেকি?
উ খাই ভব নে বিব-
মই জোলত মাছটো ভাল নাপাওঁ কেনেক ফ্ৰাই কৰি দিলে ভাল পাওঁ।
অ।
যদি ডাঙৰ মাছ হয় তেতিয়া ভাল লাগে খাব মানে ডাঙৰ মাছ কি কাঁহটতটো বাচি থাকিলে অশান্তি লাগে। দাতিলাৰ লগত বনাইছে ভালকে জাতিলা লগো খাই ভালে লাগে।
উম আকৌ কিবা পাচল সুধিছিলা নহয়? উম। পাচলি?
পাচলি কি?
এইটো কি বা কি পাত বুলি কয় এইটো- মাছৰ লগত যে খাই অ ভেদাই লতা অ -
উম আজি ছিঙিছিলো ভেদাইলতই ৰাতি মতৰ ঘৰত ঢেকীয়া চিঙিলো যে-
অ', নবনালে নি?
হম।
কিতু?
ভেদাইলতাৰ লগত বোলো নবনালে?
ভেদাইলতা লগত নাই বনোৱা।
উম।
আহি আছে।
ভেদাইলতা লগত মানে বনাব পাৰিলেহেতেন ভালকে মানে চব মাছ খাবলে ভাল নহয় নহয়।
অ', এই গৰৈ চৰৈ মাছবোৰ ভাল নেকি?
এইটো মাগুৰ মাছ ভাল।
খাই ভাল পোৱা নে বেয়া পোৱা, খাই ভাল পোৱা নে বেয়া পোৱা?
উম।
ভাল পোৱা?
কিটো?
খায়?
মাগুৰ মাছৰ লগত ভাল নালাগে মোৰ, মই ভাল নাপাওঁ।
নহয় এনেই হেৰি ভাত ভাল পোৱা নাই খাই বা বস্তুটো খাই।
ভেদাইলতা?
উম।
উহো, ভাল নালাগে
গোন্ধাই ন অ', বৰ বেয়া গোন্ধাই।
উম, হলেও কিন্তু খালে ভাল আকৌ চবৰ কাৰণে ভাল।
উম, সেইটো হয় বাৰু।
উম।
ভোলৰ গোন্ধ এটা আছে যে।
উম।
উম।
এনে বেলেগকে বনালে ভাল লাগে। বিলাহীৰ লগত বনাই এনেকে প্ৰথমতে মাছটো ফ্ৰাই কৰি লয় ন।
উম।
মাছটো ফ্ৰাই কৰি লোৱা পিছত কি কৰে থৈ দিয়ে ফ্ৰাই কৰি হা। ফ্ৰাই কৰিব বা ফুল ফ্ৰাই কৰি এনেকে থৈ দিয়ে।
উম।
থৈ পেলাই হেৰি কৰিব নহয়, এইটো কি আছিলে আদা নহৰু খুন্দিব আদা নহৰু খুন্দি পেলাই তেলত তেল দিব তেল দি পেলাই তাত পিয়াজ দিয়ে।
উম।
পিয়াজ বোৰ দি পিঁয়াজ সিনিকে লৰাই থাকিব, লৰাই থাকিব, লৰাই থাকিব তাৰপিছত পিঁয়াজ যেতিয়া দি পেলাই মানে পিঁয়াজটো যে তিয়া অলপ লাহে লাহে গলিব।
উম।
গলিবলে তেতিয়া ল'ব, তাত কি কৰিব হালধি দি দিব।
উম।
ঘৰুৱা হালধি নহলে পেকেটিং হালধি তেনেকুৱ দি দিব, সেই হালধি দি দিয়াৰ পিছত অলপ দেৰি লৰাব।
উম।
লৰাই তাত কি কৰিব, আদা, নহৰু পেষ্ট খুন্দি থোৱা।
অ', অ'।
আদা, নহৰু পেষ্ট দি দিব।
উম।
পিচ দি পেলাই আকৌ লৰাব।
হয়।
লৰাই, লৰাই, লৰাই, লৰাই যেতিয়া তাৰমানে সিজা মানে এনেকুৱা গলি পেলাই পেজ। তেতিয়া অকমান ধৰিব লাগে ন। তেতিয়া তাত কি কৰিব বিলাহী এনেক টুকুৰা টুকুৰা কৰি কাটি থোৱা বিলাহী।
উম।
তাত দি দিব।
অ'।
বিলাহী দি পেলাই বিলাহী দি সেইটো অলপ লৰাব লৰাই, লৰাই পেলাই। তাত নিমখ দি দিব মানে যিমানটো জোখৰ নিমখ লাগে।
উম।
নিমখ দি দিব। নিমখ দি দিয়াৰ পিছত লাহে, লাহে লৰাব লৰাই, লৰাই, লৰাই।
অ'।
ঢাকি দিয়াৰ পিছত অলপ দি ঢাকিব পিছত আকৌ খুলি পেলাই চাব। ন এই তাতে বিলাহীবোৰ এইবোৰ। টুকুৰা টুকুৰ কে থাকি যায় নেকি। অলপ মানে কিছুমান থাকে ন লুকুৰাটো ভাঙি দিব লাগে। ভাঙি পেলাই আকৌ লৰাই পেলাই ঢাকি দিব লাগে অলপ দেৰি। পাঁচ মিনিট থকাৰ পিছত আকৌ দাঙি তাত পানী অকণ দি দিব লাগে। জোলৰ কাৰণে। বা জোল যদি নকৰে গ্ৰভভি কৰি ললে গািলে অলপমান পানী দিব লাগে যদি অকমান জোলক অকমান সহে পানী দিব লাগে।
উম, উম।
ততে মাছ পেপিচ দিলে মানে দুব খায় পানী। দিয়া পিছত যেতিয়া অকমান উতলিবলৈ ল'ব।
উম, উম।
তেতিয়া তাত ফ্ৰাই কৰি থোৱা মাছখিনি দি দিব লাগে।
অ'।
ফ্ৰাই কৰা মাছবোৰ দি দিয়াৰ পিছত অলপ দেৰি লৰাই। ধাকি থ'ব লাগে। দহ মিনিট মান ঢাকি থব লাগে, তেতিয়ালৈকে ধনিয়া বা এনেকে মান ধনিয়া পাত নহলে এনেকে। ধুনীয়া সি ধনীয়া পাত।
অ'।
আনিব লাগে আনি পেলাই মিহি মিহিক কুটিব লাগে।
কুটি পেলাই থুব লাগে তাৰপিছত যেতিয়া তাৰ মানে সিজাই পেলাই খাবলৈ হোৱা হৈছে আৰু।
উম, উম।
তাত তকে ঢাকোনখন উদঙাই তাত ধনিয় কেইডাল দি পেলাই অকমান একদম লৰাই পেলাই। ঢাকি পেলাই নমাই থৈ দিব লাগে জুইৰ পৰা নহ'লে গেষ্ট কৰি দিব লাগে।
উম।
তাৰপিছত যেতিয়া তেনেকে থাকিব হল দে থাকাৰ পিছত তে মাছৰ সৈতে সেইটো উলিয়াই খাব লাগে।
ঐ।
বহুত ধুনীয়া লাগে কিছুমানে জ্বলা দি খায় কিছুমানে জ্বলা দি নিদিয়ে। যদি জ্বলা খায় তেতিয়া জ্বলা দি দিব লাগে যদি জ্বলা নাখায় তেতিয়া নিম লাগে
অঁ, অঁ।
তেনেকে আমাৰ ডিমো বনাই। প্ৰথমতে একদম আলুৱে দিমে সিজাব
অ'।
অলুৱে দিমে সিজাৰ পিছত মানে চাৰিটা তিনিটা চাৰিটা হুইচেল দিব ন আলু সিজিব দিমু খিজিব। তাৰ পিছত আলুটো গুচাব বাকলি দিমৰ বাকলি গুচালে, গুচাই ধূলা। দিমকেইটা কি কৰিলা? মাজত এনেকে এনেকে কাষে অ' অলপ অলপ মান এনেকে ফালি দিব লাগে অকমান অকমান অকিয়াই দিব লাগে।
অ'।
তাৰ পিছত নিমখ হা'লধি এনেকে বাতি এটা লৈ পেলাই তাত মিলাই পেলাই দিমকেইটা সানি দিব লাগে। একো শব্দ নাই। সানি পেলাই তেল বাকি তেলটো গৰম হ'লে তেলত বাকী দিব লাগে।
উম।
তাৰপিছত তেলত যেতিয়া বাকী দিবা লাহে লাহে উ ফ্ৰাই কৰিব লাগে লাহে লাহে গোটেইটো যাতে ফ্ৰাই হৈ যায়।
অ'।
ফ্ৰাই হৈ যোৱা পিছত সেয়া কাঁহীপেলাই থৈ দিব লাগে।
উম।
তাৰ পিছত পিয়াজ কাটি থব লাগে, তাৰপিছত আদা নহৰু এনেকে খুন্দি দিব লাগে।
উম।
তাৰপিছত সেই তেলত অকণমান তেল দি পেলাই পিঁয়াজ দি দিব লাগে। পিয়ঁয়াজ দি পেলাই অলপ লৰাব লাগে
উম।
লৰাই পেলাই তাত আদা নহৰু দি দিব লাগে
অঁ।
আদা নহৰু দি পেলাই থৈ দিব লাগে, অলপ দেৰি লৰাব লাগে তেতিয়ালৈ তুমি সিজাই থোৱা আলুবোৰ এনেকে ভাঙি ভাঙি দিব লাগে ভাঙি ভাঙি থৈ দিব লাগে।
হুম।
অ, লাহে লাহে বিলাহীবোৰ এনেকে কুতি কুতি থৈ দিব লাগে
উম।
তাৰ পিছত যেতিয়া আদা নহৰু খুন্দি হেৰি হব, তুমি তাত হা'লধি দি দিব লাগে তেলতে
উম, উম।
হা'লধি দি অলপ লৰাব লাগে, লৰাই তাত অকমান ধৰা ধৰা নিচিনা কৰিব তেতিয়াই তুমি বিলাহী খিনি দি দিব লাগে।
উম।
বিলাহীবোৰ দি অলপ লৰাই লৰাই লৰাই তাত নিমখ দি দিব লাগে।
উম।
নিমখ দিয়া পিছত যেতিয়া লৰাই লৰাই লৰাই লাহে লাহে লৰাই লৰাই যেতিয়া সেইটো যেতিয়া তেনেকে গ্ৰেভি নিচিনা হ'বগে, বিলাহী চব তেতিয়া ভাং খাই যাব
অঁ।
তাত সেই ভাঙি থোৱা আলুবোৰ দি দিব লাগে।
অঁ।
সিজাই থোৱা যে ভাঙি পেলাই থোৱা আলোবোৰ
উম, উম, গ'ম পাইছো।
আলুবোৰ দি পেলাই তাত একদম ধুনীয়াকৈ লৰাব লাগে।
ওম
লৰাই পেলাই তাত অকণমান পানী দি দিব লাগে।
উম!
পানী দি ধুনীয়াকৈ লৰাই লৰাই পেলাই! যেতিয়া অলপমান বুক বুকনি হব, পানী উতলিব বস্তুতটো! মিশ্ৰণ হৈ যাব যেতিয়া তাত। তুমি যদি কিবা কাশ্মীৰ মিৰ্চৰ পাউদাৰ অকণ দি দি দিওঁ বুলি ক'লে দিব পাৰা। তেনেকে মানে কিবা কিবি মছলা, যিবোৰ মছলা মানে চবজিত দিয়ে তেনেকুৱা মছলা দিব পাৰা।
উম উম!
দুদিন মান তেনেকে দিয়াৰ পিছত লৰাই দিব লাগে অলপ! তাৰ পৰা যেতিয়া উতলিব ন অলপ যেতিয়া উতলিব!
অঁ
তেতিয়া তুমি কি কৰিব লাগে তাত, দিম! জি কেইটা ফ্ৰাই কৰি থৈছিলা!
উম!
সেই দিমকেইটা তাত দি দিব লাগে।
উম!
এই দিম কেইটা দি দিয়াৰ পিছত। লাহে লাহে তাৰ পিছত দিমেইতাক যেতিয়া দি দি দি দি পেলাই যেতিয়া লৰাবা ন!
উম
লৰা ও লৰাই লৰাই লৰাই লৰাই তেতিয়া তাৰপিছত হেৰি কৰি দিব লাগে। ঢাকি দিব লাগে ঢাকি। দিয়াৰ পিছত নৰসিংহ পাত নহলে এনেকা মান ধনিয়া!
উম।
তেনেকুৱা কিবা যদি থাকে নহয় ধুনীয়াকে কাটিব লাগে।
অঁ
সেইটোতো ঢাকিয়ে থৰা থাকে ন।
উম উম!
এইটো তুমি লৰাই ধুনীয়াকে লৰালা লৰাই পেলাই কি কৰিলা? এ ঢাকি থলা ঢাকি পলে তুমি মানধনীয়া নহলে নৰসিংহ আনিব লাগে। আনি পেলাই ধুনীয়াকে চাফা কৰি পেলাই থৈ লাগে।
অঁ
তাৰ পিছত যেতিয়া উতলিব নহয়!
উম
তেতিয়া তুমি কি কৰিব লাগে, তাত ঢাকোনখন খুলিহে ধনীয়া নহলে! নৰসিংহ পাত ধালি দিব লাগে।
অ
যিকোনো এটাহে দিব লাগে।
অঁ অঁ
তাৰপিছত সেইখিনি একেলগে দিয়াৰ পিছত তুমি ধুনীয়াকে!
উম!
বাঢ়ি পেলাই ভাতৰ লগত খোৱা নহলে ৰুটিৰ লগতো খাব পাৰা।
উম।
ভাতৰ লগতো খাব পাৰা।
অ
যিহ লগত কোৱা নিজৰ কথা!
উম উম সেইটো।
তেনেকে বনাও ভালো লাগে খাবলৈ তাত আদা নহৰু দি থোৱা থাকে ন!
অ অ বুজিব পৰা নাই
তেনেকে বনাই পেলাই খাব লাগে। খালে ভাল না দিম খালেও মানুহৰ শক্তি পায় ন প্ৰটিন পায়।
উম উম।
খাব লাগে উম। বতৰ কেনেকুৱা?
খাবলে বহুত ধুনীয়া লাগে।
উম উম আমিও সেই তেনেকেই খাওঁ।